হেল্ল'।
হেল্ল', শুনা পাইছ?
অ', পাইছো, তই?
অ', পাইছো, পাইছো, কি কৰি আছিলি?
এ, এনেই আছিলো, তই?
ময়ো এনেই, সেনেকে আৰু ইনষ্টাগ্ৰাম চাই আছিলোঁ।
অ', তাকে আৰু কি প্লেন আজিৰ, ইভিনিঙৰ।
সেনেকা একো প্লেন নাই। এ, কি কয় মই ইনষ্টাগ্ৰামত চাই আছিলো, বাপ ৰে ইমান এ আই ভিডিঅ'জ ওলাইছে। একেবাৰে মানে, একদম আচল আচল যেন লাগে অ'
অ', ন ময়ো দেখিছো, তোৰ ৰিল কিছুমান, এ আই এডিট টেড হয়, কিন্তু এনেকা লাগে, যেন ৰিয়েলে হয় নেকি।
অ', ন পুৰা ৰিয়েল টাইপ লাগে, মানে আগতে এ আই মানে কি কয় বহুত এইটো আছিলে, অলপমান শ্ল' আছিলে মানে কি কয়। বস্তুখিনি অলপমান ব্লৰ টাইপ নিচিনাকে বনিছিলে, এতিয়া মানে এ আই টোৰ ডেভলপমেণ্টটো বহুত ভাল হৈ গৈছে ন।
অ', তাকেহে আগতে আমি ধৰিব পাৰিছিলো যে এইটো এডিট কৰা হয় বা এ আইৰ হয়, আজিকালিতো ধৰিবই নোৱাৰা হৈছো।
একেবাৰে নোৱাৰা হৈছো আৰু মই ইনষ্টাগ্ৰামত এই কি কয় এ, এ আই এদিতেদ নে কৰি শুপা যে বনাই থাকে যে ইমান মৰম লাগে চালে, অ', সিটোকেই চাই থাকো।
অ', তাকে মোৰ মায়েতো ভিডিঅ'যি যিবিলাক চাই চব আচলি বুলিয়ে ভাবি লয়। মই আকৌ ক'ব লাগে কি নহয়-নহয় এইটো এডিট কৰা হয় বুলি।
ছেম-ছেম, মোৰো মোৰ পাপাৰ সদায় আহিব হা মোৰ ওচৰত। ঐ, চাচোন-চা এইটো চা একদম আচল-আচল, মানে এইটো হৈছে বোলে হৈছে। মই বাৰে বাৰে ক'ব লাগে যে কি নহয় এ য়াই হয়, এ য়াই হয়।
অ', তাকে ৰে, এনেকেই যদি আৰু তোৰ বাঢ়ি যায় এ আইতো এনেকে চোন বৰ দিগদাৰ হৈ যাব।
অ', ন ধৰিবই নোৱাৰিম, কোনটো এ আই, কোনটো আচল।
অ', আজিকালিচোন চিংগাৰ বিলাকে গান গাবয়ে নালাগে। গানতটো দি দিলে চোন ছিংগাৰটোৰ ভইচত অটমেটিক গানটো আহিয়ে যায়।
একদম মানে কি কৱ আৰু তই বছ অ' চেট জি পি টি নে কিবা এটা এ আই এপত তই গানৰ কিবা এটা লিখি দে, যে মোৰ এনেকুৱা গান বনাব মন আছে, এনেকে কিবা লিৰিক্স দিব লাগে, অটমেটিকেলি গোটেই লিৰিক্স, গোটেই গানৰ, গোটেই শব্দ ওলাই আহিব তোৰ।
অ', আজিকাল এ আই পইট্ৰিও লিখি দিয়ে, গানো লিখি দিয়ে। ডান্সো কৰাই দিয়ে মানুহ বিলাকক, চব কৰি দিয়ে চুন।
চব মানে চব, মানে কি কও আৰু লাইক যদি মানে এইটো বেছি হৈ থাকে না ত' যেনেকে এই যে পয়ট্ৰি লিখি দিয়ে। কিবা-কিবি আৰু আঁহ' ষ্টৰি হোপা লিখি দিয়ে। সেইবিলাক এনেকে হ'লে দেখোন মানুহ বিলাকৰ যি মানে কেপেবিলিটি আছে সেইটো- নোহোৱাও হৈ যাব ন।
অঁ',। এনেকে হ'লেতো বাৰু এতিয়াতো ঠিকেই আছে তোৰ কামবোৰ ইজি হৈ গৈছে হয় নাই। কিন্তু পাছলে চাব গ'লে চোন মানুহ বিলাকৰ জবেই গুচি যাব ক'ব গ'লে।
অঁ', -তাকে, জব-চব এনেকে দেখোন খতমে হৈ যাব। এলেন মাস্কে দেখোন কৈছে যে কি- অকল পাঁচটা নে বা দুটা, তিনটা মানহে জব বিলাকৰ চছেফটি আছে বাকী চব জব যাব।
অঁ',। তাকে, আই টি আই চেক্টৰ কেইটা বাৰু জব পাইও গ'লতে হিউমেটিজ বিলাকে কি কৰিব।
অঁ', -সেইটোৱে ন'।
আজিকালিতো ল'ৰা-ছোৱালীৰ ক্লাছ ফাইভ ফৰ্- তোৰ চছিলেবাছতটো চোন কেনভা, কেনভা এ আই এইবিলাক টপিক অহা হৈছে।
অঁ', তাকেটো মই চাইছো মোৰ কাজ জনী যে তাইতো মানে ক্লাছ ছিক্স ছেভেনত ন'। বাপৰে বাপ তাইৰ টপিক কেন বাও মই তো চাই পিনে হে চব- পুৰা।
তাকে'হে আমাৰ দিনত চোন আমি কম্পিউটাৰত পেইন্টিং কৰাতোৱে নেজানিছিলো। আজিকালি এ আই আৰু কেনবা শিকাই আছে।
সঁচাকে, কম্পিউটাৰ লেবত যাই কেনে বাপৰে বাপ অকল আমি পেইন্টিংটোকে কৰো, সেই- ঘৰ ডাল বনাও- ঘৰটো এনেকে আকো আৰু পেইণ্ট বক্সটো দি এনেকে আমি পেইট কৰিব খোজো- গোটেই কেনভাছটোৱে মেনথ হৈ যায়।
অ' সঁচাকে এইটোতো একদম মানে চাই চিটি কৰিব লগা হয় অকণমান গেপ থাকি গ'লেও- গোটেই স্ক্ৰিন টু কালাৰ হৈ যায়।
অঁ' মোৰ লগত কেই বাৰ যে এনেকুৱা হৈছে। এতিয়া যদি দেখা যায় ইটো জেনেৰেশ্যনৰ ল'ৰা-ছোৱালীক- ত বাপ'ৰে- বা এনেকুৱা হয়, এনেকুৱা হয়, এনেকে কৰিলে হ'ব বাপ'ৰে বাপ।
সঁচা দেই, আজিকালি জেনেৰেচনৰ বোৰ ইমান এডভান্স হৈ গৈছে টেক- নলজিত। এতিয়া আমাৰ- বয়সৰ মানুহবোৰ চোন আমি একো গমেই নাপাওঁ, কি চলি আছে।
অঁ', কিন্তু একফালে পৰা দেখা গ'লে অলপমান এটা এডভান্টেজো আছে। মানে কি কয় মই এনেকে চাই আছিলো ৰিল সোপা- তাৰ পিছত দেখা পালো যে কি এই এ আই ডি যে- হিষ্টি ট্ৰেভল, ট্ৰেভেলিং কৰে যে মানে হিষ্ট্ৰি দেখাই ধুনীয়াকে যে ত' সেই- টো মানে পঢ়াৰ কাৰণে বহুত ভাল। এটা মই মানে কি কয় এনেকে চাই আছিলো পতককে পালো এটা- ইউটিউব চেনেলতে, সেইটো মানে ইউটিউব চেনেলটো বহুত মানে ফেমাচ হৈ গৈছে আৰু। ল ভাৰ্চছ হিষ্ট্ৰি বুলিকে নামটো। তা'ত মানে তাই চব দেখাই আৰু যে কি এনেকুৱা-এনেকুৱা হৈছিলে তোৰ হাৰত। চিভিলাইজেচন দেখাইছে, তাৰ পাছত তোৰ কি কয়- হেনৰি দা এইটৰ মানে গোটেই সোপা যি আছে চব মানে দেখাইছে আৰু। ত' মানে তাই- ট্ৰেভেলিং কৰিছে হিষ্ট্ৰীত। আৰু এনেকে মানে কৈ কৈ চবকে কৈছে আৰু যে কি এনেকুৱা এনেকুৱা হৈছে বুলিকে। ত' সেইটো সেইটো এডভানটেজো হয় বাৰু।
অ', এনেকে যদি হয়তো তে এক চাইডে ভালে। ভালকে বেছিকে তোৰ যে তিয়া ভিজুৱেলাইজেচন কৰা হ'ব পঢ়া শুনাতো তেতিয়া বেছি মনত ৰয় যিহেতু। এনেকে কৰিলেতো ভালেই কিন্তু তোৰ এনেকে যদি জব চব যা লে হয় বা তোৰ কি বুলি কয় এনেকে যেতিয়া ভিডিঅ'জ বোৰ এতিয়া তোৰ ফেক হ'লেও এনেকা লাগে কি আচলি হয়। এনেকে হৈ গ'লেতো প্ৰব্লেম হৈ যায় ন।
অ', সেইটো হয় আৰু এ আই ডি একদম ডিপ ফেক্সো বনি থাকে নহয়। সেই টোৰো অলপমান ভয় লাগে ন। স্পেচিয়েলি এই সৰু সৰু মানে ল'ৰা ছোৱালী কেইটাৰ যদি ডিফ্লেস্ক বনাই দিয়ে মানে সিহঁতৰ ফেচ এইবিলাক চব আহি যায় আৰু আজিকালি পেৰেণ্টছ বিলাকো মানে ভিডিঅ' দি থাকে ন বাচ্ছাবিলাকৰ মানে ইনষ্টা তাৰপিছত ফেচবুকত। ত' হেকাৰছবিলাকে কি কৰে সেইবিলাকৰ মানে ফেচটো লৈ পিনি ডিফ্লেস্ক বনাইগৈ। ত' সেইটোৰো মানে প্ৰব্লেম হৈ যায়।
অ', নিজৰ ফটোজবোৰ দি দি সেই ফটোজ বা সিহঁতে কি কৰে। বা আমি যেতিয়া চেট জি পি টিত নিজৰ ইমেজ এটা দিওঁ আমাৰ চাইডত যিটো মানুহ লগাই দিয়ে। সেইটোতো কোনো আচলি মানুহে হ'ব পাৰে যাৰ ফটো সিহঁতে ইউজ কৰি আছে। এনেকে যদি মিচ ইউজ কৰা যায়তো তে মানে প্ৰাইভেচি থাকা নেযাব ন।
অ', সেইটো এটা হয় প্ৰাইভেচিৰ ওপৰতো মানে এইটো এটা মানে ভাইলেট কৰে না আমাৰ ৰাইটছ সোপা ত' সেইটো এটা হৈ যায়।
তাকেহে মানে এতিয়া ভাল বুলিও ক'ব নোৱাৰি বেয়া বুলিও ক'ব নোৱাৰি মাজতে আৰু।
সেই চবৰে দুটা পেহলু থাকে এটা যদি ভাল বেয়াও আহিব সেইটোয়ে।
তাকেহে এতিয়া আৰু যদি ভালকে চবে ইউজ কৰে তেতিয়াহে আমাৰ ফাইদা হ'ব। নহ'লে আৰু এতিয়া ভাল কৰিব যাওঁতে বেয়াটোহে হ'বগে।
সঁচাকে আৰু আগতে যে চবে বুকচৰ কিতাপৰ পৰাই যে পঢ়ি পঢ়ি গোটেই এনচাৰবিলাক ওলায়। এতিয়াতো আৰু এ ছেট জি পি টিত মাৰি দিওঁ আৰু এইটো এনচাৰটো দি দিয়া দহ মাৰ্কৰ বাৰ মাৰ্ক ৰ দি দিয়ে। এয়া বুকচ বুকচ কিনিবই নালাগে আৰু।
অ', সঁচা এইটো ভালো হৈছে বাৰু দেই নহ'লে আনকালে কিমান দিগদাৰ হয় ন কিবা এটা লিখো বুলি ক'লে দহখন কিতাপ বিচাৰিব লাগে। গুগলতো চাৰ্চ কৰিলেও বাৰু তোৰ দহটামান লিংক বিচাৰি কিনে আকৌ তাৰ পৰা চামাৰি উলিয়াই কৰিব লাগে। এতিয়া একেবাৰতে হৈ যায় বাৰু সেইটো হিচাপত ভালেই হৈছে।
সেইটো ভাল অ' মই কৈ আছিলো তাৰপিছত শুনা পালো যে কি মানে গোটেই আহ মানে আচলকে নিদিয়েতো বস্তু সোপা মানে কিবা কিবা অলপমান অশুদ্ধ বিলাকো দি দিয়েগৈ শুদ্ধ নহয়তো চব বস্তু। আকৌ তই আকৌ মানে কি কয় ৰিচাৰ্চ কৰিব লাগে সেইটো হয় নে নহয়। তাৰ পাছত আকৌ মানে অম টিচাৰ্চবিলাকো কয় তোমালোকে চেটজিপিটিৰ পৰা এইবিলাক চব নল'বা দেই এইবিলাক চব শুদ্ধ নহয়। ব চে মেইন বোলে সেনেকে কয়।
অ', এইটোও হয় বাৰু দেই। কাৰণ চেটজিপিটি বা যিটো তোৰ এ আই প্লেটফৰ্ম সিহঁতেওতো তোৰ দছটামান ৱেবচাইট বা কিমানৰ পৰা চাই কিনে এ, চাই পেলাইহে তোৰ দিয়ে ন'। গোটেই ইণ্টাৰনেটটো হেৰি কৰি কেনে চাৰ্চ কৰি, আকৌ চব ৱেবচাইটত আকৌ বেলেগ বেলেগ ইনফৰমেচন থাকে নহয়, এতিয়া হিষ্ট্ৰিয়ে চাব গ'লে দছটা জেগাত তোৰ দছটা কাহানী আছে এতিয়া অথেণ্টিক কোনটো হয়নো কোনে গম পাব।
সেইটোৱে ন'। এতিয়া এনেকে হোৱাৰ কাৰণে আৰু কেতিয়াবা কেতিয়াবা এচাইনমেন্টবিলাকো ৰিজেক্ট কৰি দিয়ে। কয় যে কি নাই এইটো তুমি এইটো গোটেই ইন্টাৰনেটৰ পৰা লৈছা। আৰু ছেকেণ্ড কথা যে কি বুকছবিলাক ইমান দামী, এতিয়া বুকছ কোনে কিনিব। এতিয়া এ আই দি হৈ যায়। তিনিশ টকামান নেট ভৰাই ল'ম তাৰ পৰা এ আই দি ওলাই ল'ম। এতিয়া হাজাৰ হাজাৰ টকা কোনে খৰচ কৰিব, এইটোও চাব লাগিব ন'।
এইটোৱেতো এতিয়া টাইম বাচিছে। পইচা বাচিছে এতিয়া এ আই আহা কাৰণে। কিন্তু তাৰ লগত আকৌ তোৰ এই মানে মিচ ইনফৰমেচনবোৰো আহি গৈছে এতিয়া। কোনটো ফালে ভাল হ'ব, কোনটো ফালে বেয়া হ'ব এতিয়া ভাবোঁ তেই তোৰ কাণ্ডবোৰ হৈ যোৱা হৈছে।
অ' সঁচাকে এতিয়া আমা কিন্তু সেইটো যে ট্ৰেণ্ড ওলাইছিল নহয় জিবলি আৰ্টৰ যে কিন্তু যি নহওঁক এ আই কিন্তু কেতিয়াও আৰ্টটো যে অভাৰটেক কৰিব নোৱাৰে সঁচা কে জিবলিটো বনাব বহুত ট্ৰাই কৰিলে কিন্তু নিয়াজাকিয়ে কৈছে নহয়। একেবাৰে নোৱাৰে এ আই। আৰ মানে আৰ্ট একে মইতো মানে মানুহে যে কি আৰ্টটো অভাৰটেক কৰিব নোৱাৰে এ আই।
ট্ৰু ট্ৰু কাৰণ যা মানে হাতেদি পেইন্ট কৰা আৰু এনেকে কম্পিউটাৰত কৰা কিমান ডিফাৰেন্স থাকে। তোৰ গানটোৱে হওঁক এতিয়া এজন মানুহে নিজৰ ফিলিং আৰু ইমচন দি গোৱাত যিটো তোৰ এটা আ, কি বুলি কয় ফিল থাকিবহে গানটোত এ আইত সেইটো কেতিয়াও নাহে, এ আইত খালি শব্দ কেইটাহে তোৰ গোৱা হ'ব আৰু।
অ', সেইটোৱে। এই চবতে ভাল বেয়া থাকে, একফালে যদি দেখা যায় ত' টাইমটো ছেভো হয়। ভালকে কামো হৈ যায় আৰু দুই পিনে দেখা যোৱাটো দেখা পাওঁ যে কি অলপমান বেয়াও হয়, মানে ভালকে যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে ভালেই হ'ব। বেয়াকে ইউজ কৰিলে আফকৰ্চ আমাৰ কাৰণে বেয়াই হ'ব।
এতিয়া কি হ
অ' তাকেই আৰু, কিনো ক'ম।
উম, দে বাৰু, ঠিক আছে তেনেহ'লে ৰাখিছোঁ আজিলে।
অ' ঠিক আছে দে, কেতিয়াবা পিছতকে কল কৰিম।
অ', অ', দে, দে।
বাই।